হেল্ল' কি কৰিছ?
শুনিছা নাই?
শুনিছো, কি কৰিছ?
এ এনেই আছো ফেনৰ লগত শুই আছো মানে
ক'ত ঘৰতে নে
অ ঘৰতে আছো।
আচ্ছা ইণ্টাৰ্নশ্বিপ লে নগলি নেকি?
আমাৰ ইণ্টাৰ্নশ্বিপ তোৱা আৰম্ভ কৰিছে আও পৰখি গৈছিলো। অ' পৰখি মানে অ' হেৰি কৰিলে মানে অকল পৰখি মানে নাৰ্চাৰীখন এনে দেখুৱালে আৰু অ নাৰ্চাৰী তাৰপৰাটো না- নাৰ্চাৰীৰ পৰা মানে এতিয়া আকৌ মাতিছিলে মানে দুদিন - চাৰিদিন তাৰপৰা আ এতিয়া হেৰি হৈ আছে ককাকৰ মানে বেমাৰ। তাৰপৰা ছোৱালী জনীয়ে মানে এই এইকেইদিন অ' মেডিকেল অহা যোৱা কৰি থাকিবলগীয়া হৈছে আৰু সেইটো মানে যাব গৈছে আৰু।
অ' আমাৰ হেৰি হ'ল।
কি হল।
আমাৰ তো আজি ত্ৰিশ তাৰিখ ন কালিতো সমাপ্ত হ'ল আমাৰ। কিন্তু সমাপ্ত মানে তেনেকে ক'ব পৰা নাযায় কিন্তু এই আগষ্ট এক তাৰিখ তাৰিখৰ পৰা মানে টো সাত তাৰিখলৈকে আকৌ নাটকৰ ৰিহাৰ্চেল হ'ব।
অ'
তাৰপা সাত-আঠ তাৰিখ মানেতো নাটকখন প্ৰদৰ্শন কৰা হ'ব। গতিকে
তপন কিবা বেলেগত কৰবাত বেলেগত নিব।
জানো ভালতো ঠাই বিচাৰি আছে যদি ইউনিভাৰ্চিটিত পাতে তেতিয়া তাতে পাতি পাতিব। নহলে তাত যদি সুবিধা নহয় বেলেগত পতাৰ কথা কৈ আছিলে মানে
এনেকে কি ডাঙৰকে পাতিব নে নে এনেক নৰ্মেল কে তহঁতৰ অকল তহঁতৰ মাস্ কেইটা দিবলৈ হেৰি মাতিব ন নে একদম পুৰা পাব্লিক
নাই ডাঙৰকে পাতিব হে ভি চি চাৰ ৰেজিষ্টাৰ চাৰ আৰু সকলো শিক্ষক শিক্ষয়িত্ৰী এনেকে থাকিব। লগতে চাগে ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টসমূহো থাকিব চাগে দেই।
অ' ডাঙৰ চাগে হয় নে নাই।
ডাঙৰ মানে বৰ্তমানটোৰ ইকনমিক পলিটিকেলতটো লগত জু সংযুক্ত কৰি নাটকখন লিখিছে ছাৰে।
নহয় এনে ডিউৰে্যনটো কিমান টাইমটো মানে টাইমটো মানে এঘন্টা দুঘন্টা এনেকুৱা বা।
টাইমটো তোৰ এঘণ্টা কৰিব প্ৰদৰ্শন কৰিব নাটকখন।
অ' এঘণ্টা হ'লে দীঘলে হ'ব ন' বহুত প্ৰায়ে দীঘল হ'ব।
দীঘল হ'ব অলপ। আৰু তোৰ যিহেতু এখন নাটক কৰিব। যিহেতু এখন নাটক কৰিব তোৰ চুটি এখন কৰিব নোৱাৰে ন'। উম।
আহ তাৰপৰা
জিম আহি পেলাই এই লগৰটোৰ ঘৰত আছো।
আহ লগৰটো পূৰা বিজি হৈ আছে আৰু ন।
লগৰতো কাৰবাৰ কথা পাতি আছে পুৰা আৰু কাৰেণ্টটো থাকিলে নাই কালি মই ৰাতি ৰকি কলেজৰ পৰা আহোতে ফাষ্ট ফুড খাই দিলো। অ গতিকে ৰাতি সি সি মোক খুওৱা কথা কোৱা নাই মোৰ পৰা বিশ টকা খুজিছে সি যেনিবা দহ টকা এটা দি পেলাই মোক ম'ম' খুৱাব আৰু
অ অ এই হেৰি ততকে হেৰি খাই দিলি এই ত বিশ টকা বি যে মাংস পৰঠা খাই দিবি।
মাংস পথা
মানে বাকী বা বাকী কেইটা সি দি দিব ন কি ন পচাওঁ হৈছে
একম চিকতা মানুহ নহয় জানো কি
এ ইমান ইমান পইচা ঘটি কি কি কৰিব এ কিবা কিবা কি চাহ বাৰ জান জান কিবা লাভ লোকচান কিবা বুলি বুলি
কিবা এটা আছিলে কিমান পইচা পালেও সি খোৱাব নোৱাৰে ন
এ চাবি আকৌ হয় এনেই এনেই গুচি যাব য
এইটোৱে পইচা যদি হাঁচি থয় তেতিয়য়াতো কিবা এটা নহয় কিবা এটা খৰচ ওলাবই
আজ আজি
উ
হয়
হা!
আজি কিমান দৌৰিলে সুধিছিল নেকি বোলো?
আজি অথনি সুধিছিলো সি মেছেজ বহুত দেৰিকে চাইছে দেই, তাৰপা মই মেছেজটো ডিলিট কৰি দিলো আও। চীন নকৱা দেখি তাৰপিছত মেছেজ কৰি থৈছে ছিক্সটিন প্লাছছেভেন টিন বুলি।
মানে চিক্স ষোল্লশ সোতৰশ। বহুত দৌৰিছে দেখোন এতিয়া।
বহুত।
মই মই কাইলৈৰ পৰা মাৰি দিম মই
কাৰণ আজিতো সেই ৰ'দ দিলে ন। একটো
অ তই দৌৰা কথা সুধি আছিলি নেকি অ ত লগত অ মই বেলেগ কথা কৈ আছিলো বাৰু হ
অ হয়েই কিন্তু মই দৌৰা কথাটো। ছ নাই
অ' সেইটো সোধা নাই, মই ৰাতিপুৱা ফোন কৰিলো ফোনটো ৰিচিভ নকৰিলে।
উম দৌৰিম দছ পাক মান।
কাইল
মানে য অ অ এইয়া ট্ৰেকটো শুকাই গ'ল। ত কাইল পৰা জোতা কাইলে জোতা পিন্ধি দৌৰিব পাৰিম মানে।
অহ।
এনে এনে বোকা পানী চুপটোত পানী কাইলে জোতা পিন্ধি দৌৰিম মানে এই মোৰ ভৰিতটো বিষ হৈ আছে যে।
আহ
কাইলৈ ৰৈ হলেও মানে মই দহ কমপ্লিট কৰিম বুলি ভাবি থৈ দিছো অৰু, এতিয়া কি হয় নাজানো আৰু। কাইলে সোনকালে চাই আহিবি আকৌ আহোতে।
মই তই আজি মাৰি আছ তাৰপৰা মই ভাবিছো ই চাৰি পাঁচ পাক মাৰিলে। সেইটো জুঁচাতে মই আঠ পাক মাৰি দিলো।
এ মই হেৰি মই মানে এই প্ৰথমতেতো এ' ৱাৰ্ম আপ কৰিলো অলপ। তাৰপা তিনি তিনিপাক তিনিপাক এটা তিনিপাক এটা মাৰিলো, ৱৰ্মাপ মানে এনেকে হেৰি ৱৰ্মাপ কে পাক এটা মাৰি দিলো।
অ'
একচুৱেল নভাক মাৰিছো অ
তেনেকে হ'লে নহব নহয়। তই যদি প্ৰথম দিনা আঠ পাক নে কিমান মাৰিছ, তেতিয়া যদি ইমান দু বাঘ নি বাঘ মাৰি থৈ দিয়ক কি হব
অ' মইয়ো প্ৰথম দিনা এপাক মাৰিছো, ছেকেণ্ড দিনা আঠ পাক। আকৌ থাৰ্ডৰ দিনা থাৰ্ডৰ দিনা দুপা আকৌ ৰ্ফটৰ দিনা আকৌ ন পাক মাৰিছো এতিয়া মোক কাল আজি ধৰি লওতো তিনি পাক মাৰিলো ন কাইলৈ দছ পাক মাৰি দিম মানে। আঠ ন দহ তই কথাটো বুজি পাইছা ন, এইটো মানে মই এইটো মিলাই আছো মানে।
আচ্ছা আচ্ছা
মই চিৰিজ বনাই আছো দেখিছনে নাই, প্ৰথমতে এপাক, হয়নে
আৰুতো সেই দৰি থা দৈ দৈৰি থাকিলে তই যদি জুচটো পাই থাক তেতিয়া দৰি থাকিব পাৰি।
হে সেইটোৱেই কিন্তু মানে ষ্টেমিনাৰটো থাকিলেও ভৰিতটো যদি বিষ হয় তেতিয়া উ দিব লাগিবই নহয় ন।
উ আৰু যদি তই ভাব এই চাৰিপাক মাৰিয়েই হেৰি আজি চাৰি পাকহে মাৰিম, কিন্তু চাৰি পাক মাৰ পিছত তই পিছত আৰু দৌবলৈ মানে এলাহ লগা দি ঘেৰা গ
সেইটোৱেটো মই মানে তোক কি চাই আছো গম এই তিন নম্বৰ দিনা দুপাক ধুইলো দুপাক দৰিলো
উম
আজি আজি আজি পাঁচ নম্বৰ দিনা ধৰি লোৱা তিনিপাক দৰিলো হয়নে
অহ
তাপা আকৌ দুই নম্বৰ দিনা মই দৌৰিছোঁ আঠটা
আহ
চাৰি নম্বৰ দিনা দৌৰিলো মই ন পাক
অ
কাইলৈ দৌৰিম দহ পাক মানে, মই তেনেকে মিলাই আছো গ'ম পোৱানে নোপোৱা মানে এদিন কম এদিন বেছি এদিন কম এদিন বেছি এনেকে।
বাৰ পাকহে লাগে ন পাঁচ কিলোমিটাৰ হবলৈ।
অ বাৰটা লৈকে
তই কেইটাত উঠ
মই তোৰ মানৰ উঠো যে সাৰ পাই যাওঁ মানে মইয়ো তিনিটা টা চাৰিটা পাচটা
মানে তই ৰাতি কেই তাত হুব?
ক
সেইকাৰণে আৰু মোৰ শুৱালে এঘাৰটা বাজি যায়।
আগতে লেট হয় কিন্তু আজিকালি সোনকালে শুই মানে ৰাতিপুৱা সোনকালে উঠিবলে নহলে এলাহ হৈ যায় য ঠিকে।
সেইটয়ে মই আজি দৌৰি গৈ আকৌ শুই দিছো মানে অকমান টোপনি গৈছিলে তাৰাপা আইতাই মাটি দিলে চাহ খাবলৈ হাড় পাই গলো।
অ মোৰ হেৰী স দেছো মোৰ বাঢ়ি যায় ন নি লাগেটো মানে মানুহ দো
কেলে মানুহ থাকিলে দৌৰিলে কি হয়?
এ নহয় এনেকুৱা দৌৰিব নোৱাৰিলে কিবা লা লাজটা অনুভৱ কৰি জনো।
একো লাজৰ কথা নহয় তো লোকো লোকৰ তো বাদ দে লোকে যি ভাবে নিজ তো নিজে কৰি থাকিব লাগে ন।
একদম শিডিউলমি মিলাই থৈ দিছে ন।
তপা আজি এজেঞ্চি গলো নহয়
কি হল?
তাত গৈ যি দৰা মানুহো ৰখ ৰখি বলৈ জেগা নাই। নাই আমাৰতো আইতা কাৰ্ডখনত সেই কে ৱাই চি কৰি থোৱাই আছে।
তাৰ পৰা কি হল?
আমাৰ মান তোৰ তেৰ মাহ মান হ'ল তোৰ গেছ নোলোৱা। মানে গেছ শেষ হোৱা নাই সেইকাৰণে লোৱা নাই আও এইবাৰতো বুকিং কৰি চাইছোঁ সেই নাম্বাৰটো অহা নাই।
অ
তাৰপা তোৰ গেছৰ গাড়ী গৈছে তাত দেখাইছো। তাত দেখাইছো তোৰ হেই ৰিফিল ব্লগ বুলি কৈছে।
তোৰ ৰেফাৰেন্স নাম্বৰটো আহিছিল নাই?
নাই নাহিলে একো মেছেজে নাহিলে, ৰিফিল ব্লক হ'ল বোলে বহুত দিন নভাল ৰিফিল ব্লক হৈ যায় বোলে।
অঁ অঁ তাপা এ এজেঞ্চি কি ক'লে তাপা
তাৰপা আকৌ এজেঞ্চি গ'লো এজেঞ্চিত আকৌ মানুহবোৰ সাতটা আঠটাতে অহা মানুহবোৰক ৰখাই থ স নেট নাই বুলি চাৰ্ভাৰ ডাউন বুলি ৰখাই থৈ দিছে। তাৰপা তাৰ মানুহখিনি ভিতৰত সোমাইছে।
অ',
এজেঞ্চিত আজি সেই হা এজেঞ্চিতটো আজি কাজিয়া নিচিনা হৈ গৈছে, মানে মানুহবোৰ খং উঠিছে ন ৰাতিপুৱা পা ৰ লৈ থাকি।
সেইটোয়েই। সিহঁতি মানে হেৰি কৰে, সিহঁতি আৰু ষ্টফ বঢ়াব লাগে ন! মানুহ